হেল্ল' হেল্ল'
হেল্ল' অহ
কি কৰি আছা
চাহ খাই আছো
কি কৰি আছা আচ্ছা চাহ খাই আছা নিকি আচ্ছা চাহ লগত কি খাই আছ দে
চাহ আৰু ভুজিয়াৰ মই চাহ আৰু ভুজিয়া খাই আছো দু
আচ্ছা কি ভুজিয়া খাই আছাতে
বিকাজী মোৰতো বহুত ভাল পাওঁ বিকাজী ভুজিয়া আৰু চ্ চাহ
আচ্ছা বিকাজি বিকাজি ভুজিয়া বেছিকে ভাল পুৱা নিকি তুমি
অ তোমাৰ ঘৰত আহিলে মোক ট্ৰিট দিবা
অ অ ঠিক আছে দিয়া মইতে অ মই অ খাওঁ এনে চাহৰ লগত বিকাজী ভুজিয়া ভাল লাগে এ গাখীৰ চাহৰ লগত বেছিকে ভাল লাগে হয় তুমি এনেই গাখীৰ চাহ খাই আছা নে কি খাই আছা দে
গাখীৰ চাহে খাই আছো
আচ্ছা অ মই খালো দিয়া চাহ এতিয়া এনে বহি আছো আৰু এনে ভাত চাত খালানে
চাত চব খালো
আচ্ছা কি খালা তে ভাতত আজি
ভাত আৰু চিকেন খালো আজি
আচ্ছা চিকেন খাইছা নিকি কিহৰ চিকেন
হা অ চিককে অহ এতো হা অহ
আচ্ছা অ তোমাক ভাল লাগে নিকি
অহ ভাল লাগে
অ
বাকী পঢ়া পাতি কেনেকে চলি আছে
ভালেই চলি আছে তোমাৰ
মোৰৌ ভালেই চলি আছে
অ এনে তুমি খোৱাত কি কি ভাল পোৱা
সোৱাদ মই বাহিৰৰ বস্তু খালি ভাল পাওঁ
অ অ সেইবোৰ ভাল পোৱা নিকি অ এনে বাহিৰৰ বাহিৰৰ ফাষ্ট ফুড বেছি চিকে ভাল পোৱা তুমি ঘৰত নোখোৱা নিকি খানা
নাখাওঁ বেছি না মানে কি? ঘৰৰে খাওঁ।
আছা অ মুকো ফাচ ফুড। ভাল লাগে কিন্তু ঘৰৰো খাওঁ দালি ভাত আৰু কিবা- কিবা পনিৰ চনিৰ আৰু মাংস সেইবোৰ- বনিলে তেতিয়া খাওঁ।
আচ্ছা
হয় আৰু এনেই পৰা। তুমি বাহিৰৰ কেইবাৰ এনে খাই থাকা নেকি সদায়।
নাই নাই সদায় নাখাওঁ ডক্তৰে মানা কৰিছে ন
আচ্ছা ডক্টৰে মানা কৰিছে নি কি? বেমাৰ হৈছে নেকি তোমাৰ আচা অ তে ঘ ঘ- খানাটো তুমি নিজে বনোৱা নে মায়ে বনায়?
মায়ে বনাই দিয়ে আমিতো নাজানো বনাব।
অ তুমি নাজানা নেকি?
নাই একো মানে - চাহ তাহ জানোঁ অলপ মেগী চেগী। ভাত জানোঁ অলপ কিন্তু আঞ্জা চানঞ্জা বনাব নাজানোঁ চবজি চবজি -
অ অ নোৱাৰা নেকি অ অ মইতো চব পাৰু। মইতো ঘৰতে চব ময়ে বনাও সেইকাৰণে। আৰু মই পাৰোঁ দিয়া। অ এনে কেতিয়াবা মানে এনে বিৰিয়ানী চিৰিয়ানি এনে টপ কিবা এনেকুৱা থাকিলে সেইটো বনাব নোৱাৰে। আৰু এনেতো বনাও নৰ্মেলি ভাত চিকেন সেইবোৰ বনাও। আৰু কেতিয়াবা এনে মই অ অ নোৱাৰা নেকি? এনেট্ৰাই কৰিছে নে কেতিয়া।
ট্ৰাই কৰিছোঁ। হৈ যায় কেইটামান মানে। কম কম বনালে বেছি ভাল হয় কিন্তু বেছি যদি বনাব লাগে ন
হয় মানে এনেই টাৰাই কৰা কি বনাইছিলা ফাৰচ চাইড টাৰাই। পৰা
আলুৰ চব্জি।
আলুৰ চব্জি কেনেকা বনাই? দিলা ক'ব পাৰিবানে।
বহুত টেষ্টি আছিল কিন্তু আৰু এদিন। এনে নৰ্মেলি বনাইছিলোঁ বইল কৰি।
অ বইল কৰি বনাইছিলা। আছা অ অ এনে বইল কৰি কিনে কি? ফ্ৰাই কৰিছে নেকি?
অঁ, বইল কৰিছো তাৰ পিছত হালধি চালধি আৰু মছলা চচলা দি ফ্ৰাই কৰিছো আদা নহৰু দিছো এনে ফ্ৰাই কৰি দিছো আৰু।
অঁ অঁ দিয়া মই সেনেকুৱা বন। নোৱাই নাই মই আলুৰ চব্জিতটো এনে। ই আলুৰ লগত কণীয়ে সেইটো বনাই। খাইছোঁ কিন্তু এনে নৰ্ম আলুৰ চবজিতটো বনোৱা নাই বনাম দিয়া এবাৰ ট্ৰায় কৰিম।
অঁ ভাল লাগে খাই।
অঁ। তুমি আৰু কি ভাল পোৱা।
এনে আৰু মই একোৱে ভাল নাপাওঁ।
আচ্ছা আৰু এনে মিঠাই মিঠাই বস্তু।
মিঠাই বস্তুতো মই গোলাপ। জামুন।
অ গোলাপ জামুন খোৱা অ এনে বাহিৰে খোৱা নে? ঘৰতে বনাই খোৱা।
বাহিৰত যাই খাওঁ ঘৰততো বনাব নোৱাৰো।
অঁ মই এবাৰ বনাইছিলোঁ ঘৰতে বনাইছিলোঁ আ মানে এক্সপেৰিমেণ্ট। কৰাই কৰিছিলো আৰু ব্ৰেডে দি বনাইচো ব্ৰেডৰ যে বগা বগা থাকে ন। সেইটো দি বনাইছো ব্ৰেডৰ। অলপ এইটো গাখীৰৰ এইটো দি কিনা বনাই বনাইছিলো ভাল লাগিছে খাইক। খাওঁতে আৰু। এ ফাৰ্ষটাইম ট্ৰায় কৰিছো এনে ঘৰত মই বনাই থাকো ম'ম' সেইবোৰ বনাই থাকো ম'ম' চাওমিন সেইবোৰ বনাই থাকো ন সেইকাৰণে আৰু বনাইছিলো আৰু এনে। তুমি যিহেতু বিকাজী ভুজিয়া খাই আছা কি ভাল। হয় হয় জানো দিয়া। ফাষ্ট ফুড বনাব। অ এনে তমি বিকাাজী ভুজিয় খাই আছা আৰু। কি কি বুজে ভাল লাগে তোমাক।
আৰু এটা মিক্সাৰ ভুজিয়া আৰু বিকাাজী ভুজিয়াই ভাল পাওঁ আৰু একো বেছি নাখাও।
অ মিক্সৰ কি চব কছ।
অ চব কুছ কুছ।
অঁ। অঁ, সেইবোৰ ন। ভাল লাগে ন মোকো ভাল লাগে সেইবোৰ এনেই বিস্কুতত। কি খোৱা।
বিস্কিট বা যিটো উ স্নেক্ যে নিমখ নিমকীয়া বিস্কিট।
অ অ অ অ সেইবোৰ কৰাোৱা অ সেইবিলাক ভাল লাগে অ মইতো চব। চব ব বনাব পাৰো সেনেকুৱা নহয় মানে ঘৰত ভাত দালি চব চব্জি সেইবোৰ বনাওেই ঘৰতে। সেইকাৰণে বনাও মাৰ পৰা। কি মানে মাৰ হেল্প কৰি কৰি শিকি গৈছো আৰু মই অ সেইকাৰণে। সেইকাৰণে ভ বনাও আৰু কেতিয়াবা। মায়ও বনায় কেতিয়াবা মই নোৱাৰিলো আৰু তেতিয়া মায়ে বনাই দিয়ে।
আচ্ছা এতিয়া মইতো কৰিম ৰবা মাক মাক।
অ সেনেকুৱা শিকিবা। আৰু ন। ভাল লাগে ন খুৱাত। কিবা বনালে অ ন। ইউটিউবত চোৱা নে তুমি কিবা ভাত চাত বনোৱা কেনে বনাব লাগে সেইবোৰ চোৱা ৰেচিপ আছা।
কিলো।
অ আচ্ছা এনেই এনেই তোমাৰ। বাহিৰা ষ্টেটৰ কিবা মানে ভাল লাগে নে খোৱাদ মানে কিবা খানা।
হেল্ল'।
অ বাহিৰা ষ্টেটৰ ভাল লাগেনে তোমাক।
অহ ভাল লাগে।
অ কি ভাল লাগে এতিয়া তোমাক।
অহ। হেল্ল'।
হেল্ল' কোৱা। কি ভাল লাগে বাহিৰা। তিটো তোমাক
বাহিৰৰা চ আমি যেক বিহাৰত গৈছিলো ন। বিহাৰৰ তাতে নীতি চক্ৰ। হা।
অ অ সেইটোতো ময়ো ট্ৰাই কৰিম বুলি ভাবিছিলো।
অ আৰু এতিয়া বহুত ইমান এক্সপ্ল'ৰ কৰা নাই ষ্টেটবোৰ এইটো কাৰণে ইমান নাজানো।
আচ্ছা মোকো ভাল লাগিল। জকা এবাৰ খাইছিলো মোৰ। ফ্ৰেণ্ডে দিছিলে। এ তাইও আনিছিলি তেতিয়া মই খাইছিলো অ এ এতিয়া গুৱাহাটীতো। ফাইল লিপিছা।
অ পাই বহুত এই ইয়াতে কিন্তু ভালকে বনাই। কি চোখা নাপায় মানে কি চিক চিকেন লিটি ক চিক
অ অ অ, সেইটো একেই নেকি? ন বেলেগ বেলেগ হয়।
বেলেগ বেলেগ, দুটাই বেলেগ বেলেগ। তাতে মানে এইটো চখা দিয়ে ন, এটা চখা থখা পায় এইটো চখা সানি দিয়ে চি বিটো।
অ, অ অ এনে কিহেদি বনাই এ টো?
এইটো আটা, উম মানে এইটো একো নাথাকে আটা আৰু চাতু চাতু থাকে। আৰু চখাটোত বেঙেনা আলু এইবিলাক থাকে।
অ অ, এইটো মই নাজানোৱে মই খাই পাইছো কিন্তু বৰ টেষ্টি লাগিছে মই চাতটোও খাইছিলো। এইবাৰ ফ্ৰেণ্ডৰ ঘৰত গৈছিলো তেতিয়া চা টো দিছিলে খাবলৈ
গৰমত ৰাতিপুৱা ৰাতিপুৱা চাতটো খালে বহুত ভাল ভাল থাকে পেটে মানে আৰু সোৱাদো টেষ্ট টি।
অ অ, স্বাস্থ্যৰ কাৰণে ভাল হয় চাগে ন, অ অ এনে তুমি? কেনে ধৰণৰ খোৱা মানে চাতটো কি কেনো
মানে কি পানী দি চাতটোত তাৰ পিছত তাতে এইটো দিওঁ নিম্বু
অ, অ অ সেইবোৰ দি কিনে অ অ। সেইটোদি খাইছো আৰু এনে আৰু এনে গাখীৰৰ লগত
গাখীৰৰ লগত আজিলৈকে ট্ৰাই কৰা নাই।
অ সেনেকুৱাই খোৱা ন, এনে পিয়াজ, নেমু চেমু দি কি না। অ, আচ্ছা তুমি ভাল পোৱা খাই?
অ বহুত ভাল লাগে মোক। তুমি খাই চাবা এদিন, ভাল লাগিব।
ছিলো মই এবাৰ খাইছ মোকো খাব মন গৈছে এনেতো নাজানো ন আৰু ক'ত পায় সেই
অ আজিকালি এইটো ৰাস্তা ৰাস্তাই এইটো বিক্ৰী কৰেটো।
অ ৰাস্তা ৰাস্তা বিক্ৰী কৰে নেকি? মই নাজানোৱে সেইকাৰণে। অ আমাৰ ই বিক্ৰী ন কৰে সেইকাৰণে মই গমেই পোৱা নাই মানে ক'ত এনেকুৱা বিক্ৰী কৰে। জাগাটো নাজানোৱে ক'ত। সেইকাৰনে। আৰু এনেই তুমি আৰু এনে কি কি খোৱা তে? চকলেট চকলেট খোৱানে?
অ, চকলেট চকলেট খাওঁ। তোমাৰ কোৱা? তোমাৰ কি কি ভাল লাগে খাই?
অ, মোকো ম'ম' সেইবোৰ ভাল লাগে খাই কিনা। ম'ম' ভাল লাগে খাই কিনা আৰু এনেই মই অ ভাতৰ লগতে পনীৰ ভাল পাওঁ বেছিকে। পনীৰ ফ্ৰাই কৰি কিনাও ভাল লাগে খুৱাতে। সেইকাৰণে পনীৰ খাও আৰু পনীৰ চব্জি খাও, পনীৰ চব্জি। দিও ভাল লাগে। আৰু এ মছৰুমটো মোৰ বৰ ভাল লাগে। ইছ ৰাম। মোক মছৰূমটো বৰ ভাল লাগে। হয়, হয়। ভাল লাগে মোৰ। মছৰূমটো যেনেকুৱা তোমাৰ এ মাংসৰ যে এইটো বনাই ন, মাংসৰ চবজী সেনেকোৱাই মা ৰুমো বনাব পাৰি মছলা চছলা দি কিনা ম এইটো বইল কৰিব লাগে। তাৰপিছত ফ্ৰাই কৰিব লাগে। সেণেকুৱাই বনাই কিনে খাও। আলু চালো দি কিনে টেষ্টি লাগে। সেনেকুৱা মাংসৰ নিচিনা লাগে। অ।
দেখাতে কেনেকুৱা লাগে।
আত্ছা মানে ঘৰত নোখোৱা নেকি মো
নাই, নাই।
আচ্ছা আজিলৈকে পোৱাই নাই নেকি?
হম হ
ফুচকা পঢ়মি ফুচকা খো নে ফুচকা, ফুচকা। অহ। আটছা বেছিকে খোৱা নে? নে ভাল নোপোৱা ইমান?
নাই, নাই। বহুত খাওঁ মানে সদায় খাও মান কলেজ চলেজ গ'লে টো সদায়ে খাওঁ।
অ মইতো ময়ো সদায় খাওঁ। মোকো ভাল লাগে। ফুচকাতো মোৰ ফেভৰেট হয়। মই খাওঁৱে, সদায় খাওঁ কেতিয়াও মিছ নকৰো। এনে আৰু মানে আমাৰ ঘৰৰ ওচৰতো আছে। ফুচকাৰ দো কান তাৰ পৰাও আনি আনি কিনে খাও। অ মোক মোকতো গণেশগুৰিৰ ভাল লাগে। তোমাক?
গণেশগুৰি, আমাৰ এটা চ-অ গণেশগুৰিটো ভাল লাগে এটা হাতীগাঁৱতো আছে। লিটিল ফ্লাৱাৰ স্কুলৰ ওচৰত। এইটোও ভাল লাগে, আৰু এটা চাৰিআলিত। আছে, বহুত টেষ্টি বনায়। এইটোও ভাল লাগে।
অ' মোকতো গণেশ ৰে ভাল লাগে, খাই পাইছো। ভাল লাগিছে খাই কিনা ইমান টেষ্টি আৰু ইমান ফুলা-ফুলা থাকে। ভাল লাগে ডাঙৰ-ডাঙৰ থাকে সেইকাৰণে অ' দিয়া ঠিক আছে দিয়া। হা হা কোৱা।
ঠিক আছে। কৈছো যে মম' ক'ৰ ভাল পোৱা?
অ'।
মম'তো সেনেকুৱা মানে, খাই থাকো ম'ম' সেনেকুৱা মানে, নাজানো আৰু ক'ত ভাল দিয়ে আৰু ম'ম'! সেনেকুৱা বেছি। দে নাজানো মানে, খাও হয়। এনেই চব জেগাতে খাওঁ মম'।
আচ্ছা।
অ' ঠিক আছে দিয়া, ৰাখো তোমাৰ লগত কথা পাতি ভাল লাগিল। এতিয়া ৰাখো। অ' থেংক ইউ।
থেংক ইউ।